ধনীটো শুনি আছে নে আপুনি
উ হয় হয় আপোনাৰ শব্দটো শুনা পাই আছো
ধনীটো আপুনি ভালকে শুনি পাই আছে নে নাই
শুনা পাইে আছো আপোনাৰ ধনীটো বাপৰে ধনী
এজ
অ তো মই কি কৈ আছিলো কালিতো ৰখিতাত আছিল চাৰে বাৰটা আছিল অ চাৰে বাৰটাত আছিল মই একো খোৱা চোৱা নাই আৰু চাৰে বাৰটকেতো মই এনেও থাকো মই ওৱান থাৰ্টি মানে মোৰ এনেকুৱা টোপনি লৈছে ন চকুত মুজি মজি যায় হাতত ফোনটো আছে হেডফোন পন্ধিছে সটোত ফোনটো আছে সেনেকে হৈ থাকিলো পাৱাৰ অফ সষ্টম মোৰ ফোনত উঠি কেনে চাইছে অন মই চাৰে সাতটাাত উঠি গৈছো নহ সাতটা বাজিব সাতটা বজাব পোন্ধৰ মিনিট হৈছে ে তেতিয়া তাই মই তেতিয়াও উঠি পাইছো মই তাৰপিছত চাও যে এ কি হৈছে হ'ব তাৰ পিছত উঠি কেনে লগাইছো তেতিয়া চাইছো কি এটা গল হৈছে তাকো সেইটো বোলে কিবা অফিে কি মনত নাই মই পাহৰি গলো শব্দটো
বুলি ভাবায়
দিলিলৈ আ ত হা ব দোই ইাৰপাই নাই ত সেই ফৰেষ্টটো হৈছিল কিন্তু তটো সেইটো ইমান এটা নহল ত মই চাবও নাপালো কিন্তু তাতে এই আকৌ এবাৰ দেখাই যে তাতে দেখাই কৈ আছিলে কৈ থাকোতে দেখা নহয় সেনেকা ক্ৰিকেটতো কয়। খুব বেকে বস্তুটো যোনটো চিন আছিল আৰু সেইটোকে আকৌ দেখাই আছিলে সেইখিনি মই চাই আছো চাই লগতে আকৌ এই লাষ্টৰ দুটাো মই চাব পাইছো লাষ্টৰিকটো বজা আছিল। টিকো হ'ল এইবাৰে হটিকো কাৰণে চবে নাচি আছে।
কোনে কোনে নাচি আছে।
ইনষ্টাগ্ৰাম।
অ' চবে এ নকবি। মই নাচিছো তো পাগলৈ গৈছো দেই একদম ৰাতিপুৱা শুই উঠি ইমান ধুনীয়া। খবৰ এটা পালোঁ‌ মোৰ। হা এনেকুৱা লাগিছে কি? আ মই কি ক'লো মই উঠিছো হা ম উঠিছো সাতটা মানত উঠিছো উঠি পেলাই দেখিছো মানে এপতটো খুলিবলৈ বহুত মানে। কস উম মানে বহুত এলাহ লাগিলে মোৰ। ণে মই এই গুগলতে এনেকে দিওঁ চাইছো টু জিৰ'
নেকি?
এপত নাচাওেই মই টিভিত চাওঁ।
অ' তি ভত বাপৰে বাপ
কিন্তু কিন্তু এই টিভি খুলিবলৈ বহুত অ মই বিশ উঠিবে ভাল ন লাগিব?
এ মোৰ লগৰ ছোৱালীজনী মই গম পাইছোতে কাৰ কথা কৈ আছো। লো লগৰ ছোৱালীজনী তাই প প টিভিখন অন কৰি কিনে একদম ফুল ভলিউমত তাই চলাই থৈ দিছে। মোৰ আহ যে উ মাৰি
ছোৱালী কেইটাই ইমানকে চাই আছ ঐ
আৰে এইটো কৈছো ন বহুত খচ হয় কিবা কিবা বহুত ভাল লাগে। আছে এইটো টাইমটো এইবাৰো চাম এই বাজক টাইমটো চাৰে দশটা বাজা কজি চাওঁ ম এতিয়া
ক বেছিছ তই চাই আছ এ কমলে আজি ম আজি মই মিছ কৰিলি ন এ চবচে গ্ৰেটেষ্ট মেচ ইমান ধনীৰে চাই আছিলো মই মানে টিভি টো অন কৰিব গৈছো কিন্তু কালি সুটন সুটনে বাৰটা বাজিছে। চাৰে বাৰটা মান বাজি যায় আৰু এই, এই তিনি দিন একদম কণ্টিনিয়াছলি কষ্ট হৈছে। মই একদম মই, উঠিম ভাবিছিলোঁ। এইবাৰ টিভি মই, মই শুই গৈছোঁ ন' সপোনত মই সেইটো অন কৰি চাইও আছোঁ।
মই মানে, তই ইমান ভাবি আছ না বহুত ভাবি আছিলি সেইটো কথাটো! সেইকাৰণেটো সপোনত আহি গৈছে দাইৰেক।
ভাবিলোঁ সপোনত মই মানে, গৈ পেলাই টিভিটো, অ'! টিভিটো ধুনীয়াকে বহি চাই আছোঁ। সপোনত, ভাবিছোঁ অ'! ঠিকে আছে। তাৰপিছত দেখি আছোঁ। মই চাই আছে। তাৰপিছত মই উঠিছে চাৰে আঠটা বে। মোৰ উঠি কি ম জা লাগিল ভাই! এইবাবে যেতিয়া, যেতিয়া আমাৰ অ'! যেতিয়া মানে হেৰি এটা ব্ৰিজ মানে, এটা ব্ৰিজ মাৰি অ'! আমাৰ এইটো হেৰিয়ে ত' তাৰপিছত মানে, চবে একদম ইণ্টাৰনেটত কৈ আছিল এইবাৰতো, এইবাৰতো পাপটো লৈ যাব পাপটো লৈ যাব এইটো। যোৱাবাৰ নাপাল নহয়। এইবাৰ লৈ যাব, লৈ যাব। দেখাই দিছে। কোন পাপা হয় বুলি?
অঁ! তোৰ তো মনটো ফুল ফুলাই গৈছে। কিন্তু, তোৰ মেথছটো চাব লাগিছিল। কিন্তু, তোৰ কষ্ট হৈছে ন'! ওলায় আৰু।
চৰি ফুটবল গড! মানে নেচোৱা বাবে।
সচাঁকে বহুত
কি ধুনীয়া গল দিছে আৰু আৰু মই যেতিয়া হাইলাইটটো চাইছোঁ ন', মই কি মই কি নটিচ কৰিছোঁ হাইলাইট যদি চাই আছোঁ তই, তই মেটচ চাই নটিচ কৰিছ নে, মেছিয়ে ন' য'ত তত গুচি গৈছে, ইফালে গুচি গৈছে। ইফালে গুচি গৈছে। মানে, এটা পজিচনত না সিটেন খেলে ন চ সি টেন খে টেনে কি কৰেটন টেন জিতো থাকে টেন হয় প্লেমেকাৰ হা। তেনে কি কৰে তেনে। ধুনীয়াকে লেফট চাইডৰ ৰাইট চাইডৰ পৰা যেতিয়া বলটো আহে দিয় ধুনীয়াকে বনাই দিয়ে ৰাইট লেফটক নহলে নিজে বনি পেলাই নিজে গল।
উ এনেকা কি হৈছে ধ স্পন ফিডিং টাইপ হৈছে?
লেবা লেবা চাচ আছিল বুঢ়া লেবা লেবা আছিল? লেৱা বুঢ়া।
আহ
তেনেকে। এই লেবা বাই কি। মজা আছিল দেই মানে বহুত মিছ কৰিম ব কবিলাক।
এ ইটো যোনটো যাৰ লগত খেলিছে তহতে ইমান হে নাছিল। উলাউ ৰ।
আৰে সিহঁৰ কাম সেইটো আৰু সহত থাকিলো জানো। তই কিন্তু চাবিচোন আৰু ইমান ধুনীয়া। টিমটো ইমান ধুনীয়া ন এইটো নীলা এইটো টিমটো স সিহঁতে মানে যোন এইটো এম যে আছে যে তাক ইমান মানে তাৰ ইমান ৰেচপেক্ট ন। তাক তাক বনাই বনাই দিয়ে। ক'বাৰ পৰা তাক দি দিয়ে বন দিয়ে দেখিছিলে নে কি ৰৈ। যে বনাই দিছিল কি গল ধুনীয়া বিউটিফুল গ'ল দিছে এটা।
উ
মোৰ চবচে এইটো ভাল লাগে। কি টমটো ইমান তাক ৰেচপেক্ট কৰে।
সেইটো ভাল এয়া।
ইমান ধুন্দিকে। সুনেকে বনাই দিছে একদম ইফাল দি লেফট দি বনাই দিছে। ধুনীয়াকেষি এটাতাক।
অ অ তো হাইলাইট চাইছে ন কিন্তুাই শুন শুন গম পাইছো? ছেকেড টাইমত। টো কেৰম যেনেকে গুটিটো অলপমান চাইডত থাকিলে যে হলটোৰ ওচৰতাই চাই থাকে অলপমান মাৰি দিয়ে ন চিধাৈ। উ আ আ আ উম । খাঁিে যে অলপমান। গুচি গৈছে ডাইৰেক্ট চিধাক।
তাৰ হাতৰ পৰা টেপিন তাৰচ টেপিন নিশ্চাই ন মই। তপা হৈ নাচি থাকিম।
এ হঁ-হঁ-হঁ-হঁ-তাৰ মান- ঐ ঐ ঐ - ঐ - ঐ
গণেশগুৰিত হৈ পেলাই আক'
ঐ- ঐ - ঐ অ' হঁ-হঁ-হঁ। হঁ-হঁ-হঁ-হঁ
মই নাচি থাকিম।
নাচিবি । ইয়াতে নাচি
মই পাগল হৈ গৈছোঁ। থেতাৰ কথা পাতি পেলাই, এতিয়াই নাচিম ৰ'।
ঠিকেই নাচ । তই কিন্তু মেছ-ছেছ চাগে সঁচাকে ন' এই এৰি তেতিয়াতো আৰু নাচি থাকিলে হয় ।‌ কিন্তু আৰু পি
মই মেথটো চাওঁৱে, শুনিছ নাই? মই মেথ চাই চোৱে।
কেতিয়া চালি তই মেতছ?
নহয় । আগৰ মেতছ- আগৰ মে চাবলে মন অ' এ হ'ব দে তো চলি আছে, চলে আৰু । আজি- আজিৰ বুঢ়াৰ মেচ চাব লাগিব । আজি বুঢ়াই যদি এটা- এটা যদি সি হেৰি নিদিয়ে ন', বুঢ়াই যদি এটা ব্ৰেজ নিদিয়ে ন'
তইতো লগাই দিবি আৰু, জানা আছে।
ট্ৰ'ল দিম। দশটা ষ্টেটাছ লগাম।
ৰ' কি কৰিছ কি? কেইটা কৰিছ তাৰপিছ অ'। ঠিক হ'ল এতিয়া। কি? বুঢ়া? হেল্ল'?
উম।
হেল্ল'?
হেল্ল'? বুঢ়া মানে কো গম পাইছে নে কোন বুঢ়া
গম পাইছোঁ কাৰ কথা কৈ আছ। তই এ আহা মেচটোৰ কথা কৈ আছা না।
ব্ৰেইজ মানে জান ন দুটা গ'ল।
জানোঁ দে।
সি যদি এটা ব্ৰেজ- নিদিয়ে তেতিয়া হ'লে তাক সি তেতিয়া বাচি যাব। যদি এটা বেচ দিয়ে তেন যদি সি এটা গোল খতম কৰি দিয়ে তেতিয়া হ'লে টোল খাবই বেয়া টোল খাব।
হ'ব দে। চাওঁ দেখোন কি হয় এনে এই কাৰ লগত আছে দিয়াৰ কিবা আছিল ন কংগূ চাগে।
এই ইয়াৰ কাৰণে। বেয়াও লাগিলে এটা এটাতো নেপাল দেই।
সোন
ই আকৌ এছ।
অ অ ঐ বেলেগ কাষ্ট হয়ও নেপালেচুন। অ।
এয়া মই কৈছোঁ সেইকাৰণে মই সেই কাৰণেই কৈছোঁ ন ভাই অ বি চি এইটিভ আনিছিল হা এজা ছোৱালীয়ে। এটি এটি আনিছিল এটিয়া আনিলে পায় মানুহে। পাই যায় এটা খাম। থাকে কি এ তুমিতো পাই যাবা। তোমাৰ ভাল লাগিছে তাই। এটটি হৈয়ও নাপালে তাই বেয়া। কান্দিছে। এইটটি পিছত তই এতিয়া এ তাতো কম ধেমালি নহয়ত এইটটি হৈও নাই পোৱা বেয়া কানি আছে।
জানোঁ।
মইতো মইতো লাষ্ট টাইমত মোৰ কথা। মোৰতো নকবি প্ৰথম দিনা গৈ পেলাই মই অলপ মই মুৰ্খামি কৰিলোঁ ন ছেকেণ্ড দিনা মই পুৰা বহি আছোঁ ।নটা বজাৰ পৰা গৰমখনত বহি আছোঁ বহি আছোঁ বহি আছোঁ।
উম।
এটা এটা গুচি গৈছে প্ৰথমত কিবা হৈছে প্ৰথমত মেথছ হৈছে তাৰপিছত ফিজিক্স হৈছে গুচি গৈছে তাৰপিছ তাৰপিছত যেতিয়াই ষ্টেটছত দিম বুলি ভাবিছিলোঁ ন ষ্টে- পিছত যেতিয়া গ'লে ন অ বি চি। অল চিচাৰ ফিনিছ। চব চিকচ। চ গ'ল মোৰ তেতিয়া ইমান বেয়া লাগিছে ন এ এনেকুৱা হৈ গৈছে ইছ। ঘৰে যাওঁ তাৰ পিছত ইকনমিক্স মাতিছে হা ইকনমিক্স হৈ আছে। ইকনমিক্স। বি এ চি মাতি আছে আশী মানে প্ৰথমত- এইটটি ফাইভ দি ষ্টাৰ্ট কৰে হা। তা পিছত। তলে যায় এইটি ফাইভোৰিছত তলে যায় এইট ফট তাৰপাছত যেতিয়া ন মই গমাইো তেতিয়া মানে মোৰ লগ মোৰ লগ। টা মানে চিনাকি মানে, সেইদিনাই চিনাকি হৈছে হা।
অ, বা চবে চিনাকি চিনাকি কৰি আছ তই।
অ, সেইদিনা চিনাকি হৈছে সি বেচানা নাপালে কতো সি বহুত দূৰ পৰা আহিছে। তহঁতৰ ফালৰ পৰা আহিছে লোৱাৰৰ পৰা।
অ, গম পাইছো।
উ দূ পৰা চেল কৰিল কিন্তু দেই মোক তাৰপিছত। তাৰপিছত মই কি কৰিছিলো, এ দে। তেতিয়া আৰু।
বহুত লগৰ বন। বনাই আছিলি লগৰ তটোতো খেল।